অ', কি কৰি আছা?
মই আছোঁ এনে, তুমি?
অ', আছোঁ ৰবা, মই বোলো ৰাতিপুৱাই ৰাতিপুৱাই পৰীক্ষাৰ খবৰ লও অকমান।
অ', আচ্ছা।
অ', এনেই পৰীক্ষাটো চলিয়ে আছে।
পৰীক্ষা এনে, তোমাৰ এতিয়াতো আৰু স্কুল কলেজে জীৱনৰ পৰীক্ষা নাই, দিয়া চোন, এতিয়া, তোমাৰ এইবোৰ, তোমাৰ গভৰ্ণমেণ্ট একজামবোৰ মাজে, মাজে দিব লগা হয়।
অ', অ', হয়, দিয়া, এনেই প্ৰস্তুতি চলাই আছা চাগে।
প্ৰস্তুতি মানে কালি কি হ'ল, কালি গৈছিলো এটা একজাম আছিলে তোমাৰ। তাৰপিছত, আহি পেলাই মানে, যি শুই দিলোঁ আৰু ৰাতিলৈকে মানে উঠাই নাই, তাৰপাছত তিনিতা মান বজাত আহি পেলাই চাগে একজাম দি তাৰপিছত ৰাতিলৈকে উঠাই নাই আৰু মানে গা বহুত বেয়া লাগি গৈছিল, কাৰণ তোমাৰ আগৰ পৰা পঢ়া নাছিলো।
উম, উম।
তাৰপাছত যাওঁতে সেইদিনা আগৰ দিনা ৰাতি পৰিয়া আৰু যাৱ যোৱাৰ সময়ত বাছত অকনমান এনেই লেকচাৰ চেকচাৰ এটেণ্ড কৰি গৈ আছিলো আৰু তাত তেনেকে মানে ৰেছেই পোৱা নাই ন বডিটোৱে।
অ হয় দিয়া মানে বেছিকে চেষ্ট ললে বডিটো মানে দিগদাৰ হয় দিয়ান
উম হুম
উম তাকে মই বোলো কি কি পঢ়িছা সেনেকে সুধিবৰ কাৰণে ময়ও এনে কিবা কিবি একজাম দি আছো পৰীক্ষা
কিন্তু মোৰো ইমান প্ৰস্তুতি ভাল নহয় মানে হয়তো পৰীক্ষাৰ আগদিনা নহলে পৰীক্ষাৰ দুই তিনি দিন আগত এ আগতে যেনেকে পঢ়িব মন গৈছিল আজি গলেচোন কিবা পঢ়িবই মন নাযায়
আচ্ছা বৰ্তমান বাৰু হয় কোৱা
আৰু আজিকালি মানে সময় বিলাকো মানে কিবা বেলেগ বেলেগকে লৈছো নহয় এই উঠিছোহে অলপ আগত উঠিকেনে মোবাইলটো উঠাই লৈছো লৈ কিনে আকৌ এ এনেকুৱা ধৰণৰ মানে কেনেকে হ'ব আৰু সেনেকে ভাবা যায় এই ভুল কৰি আছো কিন্তু তথাপিতো মানে ঠিক কৰাহে নাযায়
উ আৰু মানে আজিকালি কি হৈছে তুমি বিচনাৰ পৰা উঠি কিনে তুমি ডাইৰেক্ট ব্ৰাছডাল লোৱা সেইটো নহোৱা হৈ গৈছে আজিকালি বিচনাৰ পৰা উঠি কিনে তুমি ফাৰ্ষ্ট হোৱাটছএপৰ ষ্টেটাছকেইটা চাবই লাগিব মানে
অ হয় হয় একদম তুমি মানে মোৰ একদম হেবিটটয়ে কৈ দিছা একেবাৰে মোৰ দৈনন্দিন এইটো ৰুটিম এখন
তোমাৰ মানে হোৱাটছআপৰ ষ্টেটাছেই নোচোৱাকৈ বিচনাখনৰ পৰা উঠিব নোৱাৰি
উম
ত' সেইটো এটা বহুত বেয়া লক্ষণ হৈ গৈছে তাৰপিছত ধৰা তোমাৰ আগতে এটা আগতে এটা জীৱনত এটা প্ৰপাৰ ৰুটিন আছিল ন মানে ধৰা উঠিছিলোঁ ব্ৰাছ কৰিছিলোঁ তাৰপিছত তোমাৰ চাপানি খাই কিত ধৰিছিলো আৰু মোৰ এইটো মানে আছিলে মই চাহ ন খোৱাকে মানে কিতাপত ধৰিব নোৱাৰো ৰাতিপুৱা বাৰু কিন্তু গধূলি সময়ত মোক চাহ কাপৰ পিছতহে কিতাপত ধৰিব পাৰিছিলো কিন্তু আজিকালি চাহে দিয়ক বা মোক লগা হলে অমৃত আনি দিয়ক মানে কিতাপৰ ওচৰত ইজিলি যাবলৈকে অলপমান কঠিন হৈ গৈছে
হয় দিয়া মোৰো এ মইয়ো এই ৰাতিপুৱা উঠি এ হাতত এ গাখীৰ কাপ লৈ এনেকে বহি আছো মই বোলো তোমাৰ খবৰ এটা লও তাৰ পিছত খবৰ লম বুলি সেই দহ মিনিট আগতে ফোনটো ওলাইছিলো ফোন টো ওলাই তাৰপিছত প্ৰথমতে হোৱাটছএপৰ ষ্টেটাচ চালো ইনষ্টাগ্ৰামৰ ষ্টৰি চালোঁ, মোৰ নায়াকে খবৰটো লওক তেখেতে আৰু পঢ়িবলৈ বহিব এ কে এনেই হৰি পঢ়া বিলাক প্ৰথমতে মানে তুমি কেনেকে পঢ়া ধৰা অ সকলো বিষয়ে একেলগে পঢ়া মানে সময় সময় একে একে সময়তে পঢ়া নে এখনক বেছি সময় দিয়া এখনক কমকে সময় দিয়া কেনেকুৱা ধৰণে পঢ়া।
আচলতে কি হয় কিছুমান ষ্টুডেণ্ট থাকে ন, যে ধৰা তোমাৰ- অ' ধৰা তোমাৰ মানে এনেকুৱা টাইপ। মানে সিহঁতে মানেটাইমবোৰ ভাগ কৰিব লাগ যে ছয়টাৰ পৰা সাতটালৈকে। আহ' অসমীয়া সাতটাৰ পৰা আঠটালৈকে হিষ্ট্ৰী। তাৰপিছত আঠটাৰ পৰা নটালৈকে ৰাজনৈতিক। এইবিলাক মানে সিহঁতক ভাগ কৰি লয় হা।
উম, উম।
মই লৈছিলোঁ এটা সময়ত কিন্তু মই ভাবোঁ মই মানে তোমাৰ টেন বা- ট্ৰুৱেলভ এইখিনি ই টাইত গম পাইছোঁ যে ভাগ কৰি ল'ব নালাগে। ভাগ কৰি ল'লে কি হয়- ইটো চাবজেক্ট অলপ ৰৈ যায়। মানে এক ঘণ্টা পিছত গোটেইখিনি কাভাৰ নয় সেইকাৰণেই। কি কৰোঁ, মই মানে একদিন যিটো পঢ়ো সেইটোয়ে পঢ়ি থাকো আৰু ৰাতি লগা হ'লে যেতিয়াই বাজক। ছয়টাই বজাৰ বা সাতটাই বাজি, সাতটাৰ পৰা ষ্টাৰ্ট কৰি কিনে যদি- বাৰটা বাজি যায়। তেনে মই অকল এটা চেপটাৰে মানে সেইটো ছাবজেক্টৰে নোটছো লিখিম- গোটে গোটেই কনচেপ্ত ক্লিয়াৰ কৰে সেইটো চাবজেক্ট মই সেইদিনা- পিছদিনাই মই লগা লগা নেক্স চাবজেক্ট লম বা পিছদিনা ৰাতিপুৱা মই নতুন নতুনটো লম। মানে মই সেনেকে ভাবোঁ, মোৰ মতে এনেকে একদিনতে বহুত কেইটা টাইম ভাবে মাল্টিপুল- চাবজেক্ট লৈ লাভ নাই।
উম, হয় বাৰু। কাৰণ এটাহে ব্ৰেইন, ব্ৰেইনটোত নো- গোটেইকেইটা চাবজেক্ট কেনেকে সোমাব একেলগে, পিছে মইয়ো ন- কৰা নহয় এনেকুৱা। মই দুখন চাবজেক্ট লওঁ, ধৰিলোৱা ৰাতিপুৱা এখন পঢ়িলোঁ- ৰাতিপুৱা পঢ়ি কিনে সেইখন গধূলি- অঁ, মানে সাতটা মানত শেষ কৰো আৰু। তাৰ পৰা এখন নতুন চাবজেক্ট - তাৰপিছত ৰাতি হৈ যায় বাৰু কেতিয়াবা কমপ্লিট কমপ্লিট নহলে আকৌ নেক্স দিনা সেইখন চাবজেক্ট- এয়া লওঁ দিয়াচোন।
আচ্ছা, আৰু তুমি ভাবা নে যে তেনেকে ধৰে এনে কৰিলে, বৰ্তমান আমি আমাকতো চ শিক্ষক শিক্ষয়ত্ৰীৰে কৈ দিয়ে আছোঁ যে তেনেকুৱা ধৰণৰ ৰুটিন বনাব লাগে। আচলতে তেওঁলোকে যিহেতু স্কুলত থাকে, স্কুলৰ কথাটো বেলেগ। স্কুলত, স্কুলত যিহেতু সকলো শিক্ষকে নিজৰ ডিউতি- প্ৰতিপালন কৰিব লাগিব। সেইকাৰণে তেনেকে ধৰণে ক্লাছেছ বোৰ ভাগ কৰি দিয়া হয়। ত' তেওঁলোকে সেইটো বস্তু ঘৰতে এপ্লাই কৰিব দিয়ে।
নাই ঘৰৰতোক পৃথক হয় দিয়াচোন। এতিয়া যদি আমি এক ঘন্টাৰ সময় এটা বাছ- গণিত খন এক ঘন্টাত কমপ্লিত কৰিম। কিন্তু গণিত বিষয়টো এনেকুৱা নহয় যে ধৰি লোৱা এক ঘন্টাত এটা অংকহে হ'ব। এতিয়া দুটা অংক কৰিব গ'লেও একঘণ্টাটো কম হৈ যায়। যে এটা অংক কৰিলে একঘন্টাটো বেছি হৈ যায়, মানে এনেকুৱা ধৰণৰ হৈ যায়। গণিত বুলি নহয় দিয়াচোন, এতিয়া বোলে আমি বিজ্ঞানৰ বোলে এটা- অঁ, কিবা ৰাসায়নিক বিষয়া এটা- পঢ়ি আছোঁ। বোলে ৰাসায়নিক বিজ্ঞানৰ পৰা চে- চেপটাৰ এটা পঢ়ি আছো। চেপটাৰ টোত যদি আমি গোটেইখিনি- কমপ্লিত নকৰোৱে মাজতে যদি এৰি দিওঁ। পিছত আকৌ সেই আমি নতুনকে পঢ়িব লাগিব। ধৰি লোৱা- ব বিজ্ঞান পঢ়ি আছো ম মানুহৰ ৰেচন ক্ৰিয়াৰ বিষয়ে। এতিয়া মানুহ ৰেচন- এতিয়া বোলে আমি আধাতে কিডনিত খতম কৰি দিলোঁ। কিডনীৰ খিনি পিছত তাৰ পিছত খিনি কালি কৰিম। সেনেকে হলেতো নহয় দিয়াচোন। মানে- এ, কিডনিৰ পিছৰ খিনি বা কিডনীৰ আগৰ খিনি বা কি আছিল কালি পঢ়িব কাৰণে আকৌ সেই আকৌ নতুনকে- ষ্টাৰ্ট দিবলৈ লাগিল। মানে- ষ্টাৰ্ট দিওঁতে সেই প্ৰথম খিনিয়ে উ উল্টাই উল্টাই উল্টাই উল্ট সেনেকে- কৰি থকা যায়, মানে সময়টো নিমিলে।
হম, হুম। ঠিক কৈছা, মই বুজিছোঁ বাৰু। বাকী তুমি এনে বাৰু পৰীক্ষাৰ আগত তোমাৰ প্ৰস্তুতি কেনেধৰণে চলাইছিলা?
আগতে ক'বলৈ গ'লে পৰীক্ষাৰ আগত মানে ধৰি লোৱা আগতে আগৰ পৰাই পঢ়িছিলো পৰি ক্ষাৰ আগদিনালৈকে মানে গোটেই খিনি থৈ দিয়া নাছিলো। পৰীক্ষাৰ আগদিনা অ দশটামান বজালৈকে ৰিভিজন দিছিলোঁ ৰাতি তাৰপিছত জল্দি শুই গৈছিলোঁ। কিন্তু এতিয়া এনেকুৱা হয়। মানে দৌৰা দৌৰিকে ৰাতিপুৱা উঠো পৰীক্ষাৰ আগদিনা, উঠি সেই দৌৰা দৌৰিতেও অকণমান পঢ়িব ট্ৰাই নাই হোৱা নাই চেপটাৰ বাকিয়ে আছে। এইখিনি পঢ়িবই আছে এইখিনি পাঠ্যক্ৰম শেষে হোৱা নাই পঢ়া এই তাত ঘৰত দৌৰা দৌৰিকে পঢ়ো মুখত ভাত কেইটামান লৈ ওলাই যাওঁ পেটত। এই তাৰপিছত আকৌ সেই বাছত যে যাওঁ বাছত যোৱা সময়খিনিতো মানে কিতাপ এখন মানে মোবাইলটোত। কিতাপ এখন ওলাই লৈ কিনে পঢ়ি, পঢ়ি যাওঁ। মানে ন-নাথাকে মাঠাত একো নোসোমাই কিন্তু মানে কি আৰু ভয় যে নাই হোৱা পঢ়া মানে আগৰ পৰা নপঢ়িলে এইটো অৱস্থা হয়ে দিয়াচোন।
হম, হম ঠিক কৈছা আৰু তুমি এনে। কি ভবা যে বৰ্তমান প্ৰজন্মই তোমাৰ প্ৰস্তুতি কেনেধৰণে কৰিছে? এতিয়া চোৱা মইওতো বর্ত মান গভমেণ্ট এক্সাম দি আছোঁ কাৰণেহে, কিছুমান কিন্তু আগতে যেতিয়া স্কুল বা কলেজত আছিলোঁ। তেতিয়া এনেকুৱা নহয় যে এনেকুৱা এটা ধৰণত পঢ়িছিলো। তেতিয়াও বাৰু তোমাৰ এটা প্ৰপাৰ ৰুটিন আছিলে মানে। গোটেইখিনি কমপ্লিট হৈ গৈছিলে কিছুমান মাজে, মাজে ৰৈ গৈছিল মেটছটো মেটছ মানে মোৰ প্ৰায়ে ৰৈ গৈছিল। কিন্তু বাকীখিনি মই মানে ভালকৈ কাভাৰআপ কৰি লৈছিলোঁ। ত' তুমি কি ভাবা বৰ্তমান খিনিয়ে কেনেধৰণে প্ৰস্তুতি কৰি আছে তোমাৰতো ভাইটি ভণ্টি বা নিজৰ কোনোবা কাজিনক দেখিছা চাগে।
অ, নেদেখা নহয় বাৰু। অ বৰ্তমান মানে কি আৰু আমি আগতে যেনেকে একেলেঠাৰিয়ে পঢ়ি গৈছিলোঁ ধৰি লোৱা আমি ৰা গধূলি পাঁচ টা বা চাৰিটা মান বজাৰ পৰা পঢ়িবলৈ বহু। বহি কিনে দহটা মান বজাত থৈ দিওঁ কিন্তু আজিকালি মোৰ ভাইটি বা ভণ্টিক চাওঁ। আহ সিহঁতে পঢ়িব ঠিকে বহে চাৰিটা মানৰ পৰা সিহঁতে নবহে কাৰণ সিহঁতৰ টিউচন থাকে কিবা থাকে কিবা থাকে। আহি পাই সাতটা বজাত সাতটা বজাত আহি বা ছয়টা বজাত আহি পাই ৰেষ্ট লয় ৰেষ্ট লয় আকৌ পঢ়িব যায় পঢ়িব যাৰ পিছতো সিহঁতে মানে এক ঘন্টা পঢ়ে। মানে সিহঁতৰ এইটো ভাল যে অ পঞ্চাশ মিনিট এটা পঢ়ে পঢ়ি কিনে আকৌ দহ মিনিট এটা ৰেষ্ট লয়, কিন্তু ৰেষ্ট লোৱা টাইম খিনি যদি সিহঁতৰ দহ মিনিটৰ পৰা যাই যে এক ঘণ্টা হয় সিহঁতে সেইটো গমে নাপায় কাৰণ মোবাইলটো হাতত তুলি লয় ৰেষ্ট লোৱা সময় খিনিত। যদি সিহঁতে ৰেষ্ট লোৱা সময় খিনিত যদি অকমান সময় যদি পানী খালে হয়, বা কিবা এটা খা খালে হয় বা আহি কিনে যদি কাৰোবাৰ লগত কথা পাতিলে হয়। এতিয়া মোৰ ভণ্টিৰে সেনেকুৱা তাই এখন ঠিকে ৰুটিন বনাইছে যে মই পঞ্চাশ মিনিট পঢ়িম তাৰ পিছত দহ মিনিট ৰেষ্ট লম। তাই দহ মিনি ৰেষ্ট ল'ব আহে আধা ঘন্টা পাৰ কৰাই যোৱাৰ পিছত তাইক আমি ক'ব লাগিব তোৰ দহ মিনিট কেতিয়াবাই পাৰ হ'ল যা এতিয়া। তাৰ পিছত তাই আকৌ যায় আকৌ পঞ্চাশ মিনিট পিছত আকৌ সেনেকে ঘূৰি আহে মানে পঢ়াৰ মানে তাহতৰ হেৰিটো নাই কাৰণ মোবাইলতো লগতে থাকে মোবাইলটো কোনোবাত এটা কিবা দিলে আগে দৌৰি আহে কোনে কি দিছে এতিয়া আমি মানে এনেকুৱা হৈছে ঘৰত কোনো কথা পাতিবও নোৱাৰো। মা আৰু মই কিবা কাৰণত কথা পাতি বচ দিওঁ তাই দৌৰি আহি কিতাপখন হাতত লৈ আহিব, লৈ আহি কিনে মোক সোধে বা এইটো মই বুজি পোৱা নাই বুজাই দিয়াচোন, বুজাই দিয়া বুলি ক'লে যি ক'লো মই বুজাই আছো। তাই ইফালে মাৰ লগত কথা পাতাত ব্যস্ত, মানে বুজাও এটা বাহানা বুজাই দিয়াত। কিন্তু এটা মানে কথা শুনা শুনিব আহিছে তাই আৰু সেইটোৱে আৰু।
উম, উম, উম, বুজিছোঁ আৰু আমি দেখিবলৈ পাওঁ যে আজিকালি তোমাৰ যিবিলাক আমাৰ সংস্থা থাকে ধৰণৰ ধৰা এই তোমাৰা আছো, এনেকুৱা ধৰণৰ যে সংস্থাবোৰ আছে যে কিছুমান। সংগঠন ধলবোৰ, শুনিছানে?
অ', শুনি আছো।
অ', সেই সময়ত দোলবোৰে মানে কিছুমান পদক্ষেপ লৈছে আমাৰ আ, নৱ প্ৰজন্মৰ বাবে ধৰা তোমাৰ আমাৰ দেখিবলৈ পাইছোঁ যে তোমাৰ নৱম আৰু দশম শ্ৰেণীৰ বাবে তেওঁলোকে আ পাঠদা পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে। ত' তাৰ ফলত তেওঁলোকৰ প্ৰচ আ, পৰীক্ষাৰ প্ৰস্তুতিৰ বহুখিনি সহায় হৈছে ধৰা কিছুমানে ধৰা তোমাৰ চৰকাৰী স্কুলত পঢ়া কিছুমানে টিউচন লবলৈ সক্ষমতা নাথাকে, ত' তেনেধৰণে তেওঁলোকে বহুখিনি সহায় কৰিছে। হয়নে?
উম, উম, হয়, হয়। মানে সেইটো কৰাৰ ফলত মানে যোনখিনি ছাত্ৰ ছাত্ৰী মানে আ, আৰ্থিক অভাৱ বা আৰ্থিক বহুত দুৰ্বজ। তেওঁলোকে মানে এটা সুবিধা লাভ কৰিছে যে হয়। তেওঁলোকৰ কাৰণে আমি যি পঢ়িছোঁ বা তেখেত সকলে ভালকে ৰিজাল কৰি ওলোৱাৰ পিছত মানে সেই সংস্থাটোক অন্তত তেখেলোকক তেওঁলোকে প্ৰশংসা কৰিছে যে এই সংস্থাটোৱে দি আমাক সুবিধা খিনিৰ কাৰনে আমি আজি ইমান এটা ভাল ৰিজাল কৰি ওলাই আহিব পাৰিছোঁ।
উম, বাৰু আজিলে এৰিছো দিয়া, বহুখিনি শিকিলো তোমাৰ পৰা।
অ', অহ, ময়ো দিয়া দিয়া।
উ